হেল্ল' কি কৰি আছা?
হেল্ল' এই এনেই আছো, তুমি?
অ হেল্ল' কি কৰি আছিলা? অ ময়ো এনেই আছো দিয়া।
এ' বহি আছো। ভাত খালা? অ খালো। তুমি?
অ, বহি আছিলো। অ, অ কি কি খালা আজি?
এ' ভাত চব্জি। তুমি?
অ, ময়ো তোমাৰ এই দালি ভাত আৰু চব্জি খালো।
অ, এতিয়া কি কৰি আছা তুমি?
অ, এতিয়া এনেই বহি আচিলো। এনেই তুমি কি কি খাই ভাল পোৱা? হেল্ল'।
মই টো, ভাত খায়ে ভাল পাওঁ বে, নালাগে মোৰ।
অ, ভাতৰ মানে কি চব্জি কি ভাল পোৱা?
হেল্ল'।
অ, চব্জি কি ভাল পোৱা?
চব্জি, চব্জি পটল পটল ভাল লাগে। সেইবিলাকে,
অ- অ, হয় নেকি? মই মানে তোমাৰ এই মাংস ভাল পাওঁ। হাঁহ মুৰ্গীৰ মাংস ভাল পাওঁ আৰু এ হাঁহৰ মাংস সেইবোৰ ভাল পাওঁ। খোৱা নে তুমি মাংস?
অ, ভাল লাগে মোৰো। মোৰ চিকেন ভাল লাগে।
অ-অ-অ নিজেই বনোৱা নে?
অ, নহয়, অলপ- অলপ এনে আমাৰ নচলে ঘৰত, কি বাহিৰত
অ, বাহিৰত খোৱা, ঘৰত নবনোৱা- নবনোৱা নেকি?
এ আমাৰ নচলে সেইকাৰণে।
এনেই ঘৰত মানে কি অ, নিৰামিষ খোৱা নেকি? অ, মাংস নোখোৱা ঘৰত?
উম- উম, চিকেন নচলে আমাৰ হ'লে।
অ, হয় নেকি, বাহিৰত খোৱা বাহিৰৰ কি কি খোৱা?
খাওঁ, উম।
বাহিৰৰ কি কি খোৱা?
এ বাহিৰত এতিয়া মই দৌৰিব যাওঁ এতিয়া সেইকাৰণে
অ- অ হয় নেকি।
সেইকাৰণে ইম
অ- অ ভালেই হয়, তোমাৰ এই ফাষ্ট ফুড খালেটো তোমাৰ এই বহুত এইটো হয় ন, উম। উম- উম শৰীৰৰ কাৰণে ভাল নহয় যে ফাষ্ট ফুড খালে সেইকাৰণে। সেইকাৰণে উম, ঠিকেই হ'লে মইটো খাওঁ তোমাৰ এই ম'ম' চম' ম'ম' উম- উম হয়, তোমাৰ তেলটো লেতৰা থাকে যে। উম, বহুত দিনৰ তেল থাকে। হয়। হ'লেও মানে খাওঁ মোক ভাল লাগে ফাষ্ট ফুড। উম- উম হয় সেইটোতো হয়। এনে কেত কেতিয়াবা- কেতিয়াবা খালে একো নাই। সদায় খাব নালাগে আৰু। উম, এনেতো ঘৰৰে ভাল পোৱা তুমি।
উম, এই লগৰকিটা বনালে মাতি দিয়ে।
অ- অ, হয় নেকি, অ লগৰ ঘৰত খালে ভাল লাগে ন। এ লগৰ ঘৰত, লগৰ লগত মিলি কিনে বনালে ভাল লাগে ন কিবা- কিবি। এনেই কি কি বনাব জানা তুমি?
অ, জানো ভাত, এই চব জানো, মই বনাবৰ কাৰণে। তুমি?
অ, চব জানা নেকি, বিৰিয়ানী জানানে?
অ, জানো। আজিকালি কি চব ইউটিউ- ইউটিউবত পায়েচোন।
অ- অ।
বিৰিয়ানী এ আগত, এ মচলা- চচলা হে ফ্ৰাই কৰি পিয়াঁজ-চিয়াজ ফ্ৰাই কৰি ওলাই দিব লাগে মছলা ফ্ৰাই কৰি তাৰ পিছত চিকেন ফ্ৰাই কৰি কিনে তাতে আৰু চাউল ধুই কেনে থৈ দিয়া।
অ- অ হয়, উম- উম হয় সেইটোতো হয় এনেকোৱা। উম- উম কিন্তু মই বনাব নাজানো, বিৰিয়ানী মই বনাব নাজানো। এনে ভাত দি দাল- ভাত- দালি- ভাত এইবোৰ বনাও আৰু। উম- উম, আজি বহুত গৰম আছে আৰু এনেই গৰমততো তোমাৰ এই মাংস - চাংস খাবই নোৱাৰি। গৰমত মই হালকা ফুলকা ভাত খাব লাগে দালিৰ, ভাত, আলু পিটিকা হেইবোৰে খালে ভাল লাগে ন? কি খালাতে? হেল্ল'।